আহ কি কৰি আছা
এ একো কৰা নাই ৰবা এনে খবৰ চাই আছিলো তুমি
হয় নেকি এ মই এনেই আছিলো ময়ো সেই চাইছিলো ৰবা মানে মানে নিবনুৱা যিটো সমস্যা ন তাৰে ওপৰত মই সি আলোচনা চলি আছিল আৰ মোৰ ঘৰতো আমাৰ ঘৰতো আৰু আচ্ছা আচ্ছা খবৰ
হে ময়ো একে খবৰ চাই আছিলো অলপ আগতে নিবনুৱা সমস্যাৰ ওপৰত সেইটো চাই থাকোতে ধৰা মগ্ন হৈ গৈছিল আৰু সেই যিটো এটা খবৰ চলি আছিল তাকেই
হয় দিয়া একেবাৰে মানে মানে সেইটো চাই থাকোতে ভাবিছিলো যে এতিয়া যি মানে এইটো বিষয় নহয় এটা মানে এইটো বৰঞ্চ মানে লাখ লাখ যিটো যুৱক আছে বা আমাৰ যুৱতী সমাজ আছে সেইটো বয় নি জিভ ডাঙৰ সময়চ
এ হয় দিয়া একেবাৰে সঁচা আজি প্ৰায় প্ৰতিটো পৰিয়ালতে অন্তত এজন ব্যক্তি থাকেই যিয়ে চাকৰিৰ বাবে চেষ্টা কৰি আছে কোনোবাই ডিগ্ৰী সম্পূৰ্ণ কৰিছে কোনোবাই প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলই আছে কোনোবাই আকৌ বহু বছৰ পৰা আবেদন কৰি আছে কিন্তু সঠিক সুযোগ পোৱাই নাই এই পৰিস্থিতিয়ে বহু মানুহৰ আত্মবিশ্বাসৰটোত প্ৰভাৱ পেলাইছে
ঠিকেই হৈছে দিয়া মানে মই অ পিছতো যিটো ডিগ্ৰী বুলি কওঁ ন সম্পূৰ্ণ কৰাৰ পিছতো তেওঁলোকে মানে উপযুক্ত তেওঁলোকৰ বিচৰা ধৰণে বহুত বহু বহুত সময়ত তেওঁলোক দেখা যায় যে যিটো একজন এজন মানে ব্যক্তিৰ যোগ্যতা আছে বা দক্ষতা আছে তেওঁৰ কাম কৰা ইচ্ছও আছে কিন্তু তেওঁ সুযোগৰ অভাৱৰ কাৰণে মানে বেকাৰ থাকিব লগা হৈ যায় এইটো বৰ চিন্তনীয় বিষয় যেন হৈ পৰিছে আমাৰ সমাজখনত
ঠিক কৈছ কেতিয়াবা মনত হয় সমস্যাটো কেৱল চাকৰিৰ অভাৱ নহয় চাকৰি আৰু দক্ষতাৰ মাজত থকা ব্যবধানো এটা ডাঙৰ কাৰণ ধৰা বহু শিক্ষিত যুৱক যুৱতীয়ে ডিগ্ৰী লাভ কৰে যদিও চাকৰি বজাৰত প্ৰয়োজনীয় ব্যৱহাৰিক দক্ষ তা আৰু অভিজ্ঞতাই নাথাকে ফলত কোম্পানীসমূহে যোগ্য প্ৰাৰ্থী বিচাৰি পোৱা নাই বুলি কয় আৰু চাকৰি বিচৰা যুৱক যুৱতীয়ে কয় যে সুযোগ পোৱা নাই
হয় দিয়া এই দুয়োটা দিশেই সত্য কি কম নোৱাৰো আন কটা কথা ক'ব হ'ল যে বহু লোকে এতিয়াও কেৱল চাকৰি চাকৰিকেই মানে চাকৰি পিছতেই মানে দৌৰি আছে মানে চাকৰি পালেহে সফল সফলতা আৰু তেওঁৰ মতে মতে মানে একমাত্ৰ পথ সেইটো বুলি ভাবে আৰু তেওঁলোকে ফলত তাৰ ফলত কি হৈছে আৰু হাজাৰ হাজাৰ মানুহ অহ মানে যিবিলাক অহ এনেই চাকৰি আবেদন কৰি আছে তাৰপিছত অহ পৰীক্ষাটো দি আছে পদৰ সংখ্যাটো কি হয় অতি কম চ' তাৰবাবে বহু ছাত মানে বহু যুৱক যুৱতীয়ে মানে এনেই থাকে আৰু যিবিলাকে পায় সেইবিলাকে কাম কৰে বাকীবিলাকে এনেই মানে নিবনুৱা হৈ থাকে আৰু
হয় দিয়াচোন চৰকাৰী চাকৰিৰ বাহিৰে বেলেগ চাকৰি নাই বুল ভাবে কিন্তু মও সেইটো কথা লক্ষ্ কৰিছো বাৰু অবশ্যে চৰকাৰী চাকৰিৰ প্ৰতি আগ্ৰহ থকাটো স্বাভাৱিক দিয়াচোন স্থায়িত্ব সামাজিক সন্মান আৰু বিভিন্ন সুবিধাৰ বাবে মানুহে সেইবোৰ অগ্ৰাধিকাৰ দিয়ে কিন্তু বৰ্তমান সময়ত ব্যক্তিগত খণ্ড উদ্যোগ অনলাইন কামে নতুন নতুন পেচাৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা আছে কিন্তু সেইবোৰ দিশত কোনুৱে আগবাঢ়িয়েএ নাযায়
একদম দেই ঠিক কৈছা কিন্তু মানে আজিৰ যুগত মানে যিটো প্ৰযুক্তিয়ে বহুত উন নতুন সৃষ্টি কৰিছে ন আৰু যিটো যিবোৰ মানে আ যিবোৰ কামৰ কথা মানুহে মানে ভাবিবই নোৱাৰে এনেকুৱা আৰু নোৱাৰিছিল আগ আগৰ আগতে মানে ত' আজিকালি সেইবোৰ পূৰ্ণকালীন আ হৈ থকা মানে সেইবিলাক পূৰ্ণকালীন পেছা হৈ পৰিছে মানে এনেকুৱা এটা এতিয়া নতুনকৈ আহিছে ধৰা ডিজিটেল মাৰ্কেটিং হওক গ্ৰাফিক ডিজাইন হওক কণ্টেণ্ট ৰাইটিং হওক তোমাৰ এইবিলাক য এই য ভিডিঅ' বনাই তাতে ৰাইটিং যি কৰে সেইবিলাক চ' ধৰক ৱেব মানে যিবিলাক তোমাৰ ৱেবচাইট আছে সেইবিলাক ডেভেলপমেণ্ট কৰা চ' তোমাৰ ভিডিঅ' এডিটিং সিটোতো আজিকালি একদম কমন হৈ পৰিছে আৰু সকলো তাৰ মাজতে আৰু য'ত অনলাইন যিটো শিক্ষা ব্যৱস্থা আজিকালি যিটো বিশেষভাৱে অ ক যিটো তোমাৰ অ কি বুলি কয় সেইটো অ ফেমাচ হৈছে মানে সেইটো আৰু এনেকুৱা বহুত ক্ষেত্ৰত আছে য'ত দক্ষতা হওক থাকিলে আৰু উপাৰ্জনৰ সুযোগ নিজৰ হাততে
হয় দিয়া কিন্তু ইয়াৰ বাবে মানুহক নতুন কিবা শিকিবলৈ আগ্ৰহীও হব লাগিব বহু সময়ত আমি দেখাই কোৱা যে মানুহএ বহু বছৰ ধৰি একেটা পৰীক্ষা শিক্ষাৰ বাবে চেষ্টা কৰি থাকে কিন্তু তুমি সমান্তৰাল ভাৱে আন কোনো যদি দক্ষতা বিকাশ নকৰে যদি পৰীক্ষাত সফলতা নাহে তেন্তে তেওঁলোকৰ হাতত বিকল্প পথো নাথাকে
সেইটো কাৰণে চাগে অঃহাঁ আজি মানুহ নিবনুৱা সমস্যাত পৰিছে মই ভাবো যে শিক্ষাত তাৰ লগতে বিষও সেইটোত মানে সমানিক গুৰুত্ব দিব লাগে আৰু চৰকাৰে হওঁক বা তোমাৰ অ যিজন যুৱক বা যুৱতীয়ে হওক আৰু শিক্ষা ব্যৱস্থা মানে গুৰুত্ব দিব লাগে আৰু মানে পাঠ্য পুথিৰ জ্ঞানে মানেটো যথেষ্ট নহয় ন ত' সেইকাৰণে জ মানে ধৰি লোৱা তোমাৰ যোগাযোগ দক্ষতা হওক তোমাৰ যিটো কম্পিউটাৰৰ যিটো জ্ঞান আছে সেই জ্ঞানটো আহৰণ কৰক সমস্যা যিটো সমাধানৰ যিটো ক্ষমতা এজন যুৱক বা এজন ব্যক্তিৰ সেইটো থাকিব লাগে আৰু দলীয়ভাৱে যিবিলাক কাম সেইবিলাক কৰাৰ ক্ষমতা থাকিব লাগে আৰু এইবোৰ মানে বৰ্তমান সময়ত বহুত গুৰুত্বপূৰ্ণ হৈ পৰিছে গুৰুত্বপূৰ্ণ আৰু বৰ্তমান সময়ত
আৰু নিবনুৱা সমস্যাটো কেৱল ব্যক্তিগত সমস্যা নহয়তো ধৰা ইয়াৰ সামাজিক প্ৰভাৱো বহুত আছে যেতিয়া বহুত যুৱ যুৱতীয়ে যদি কাম নাপায় তেতিয়া হতাশা বৃদ্ধি পায় আৰ্থিক সমস্যা বৃদ্ধি পায় আৰু কেতিয়াবা ধৰা সামাজিক সমস্যয়াৰ সৃষ্টি হব পাৰে সেয়েহে মানে এই বিষয়টো সমগ্ৰ সমাজৰ বাবে এটা গুৰুত্বপূৰ্ণ বিষয়
হয় দিয়া আৰু তোমাৰ পৰিয়ালৰ ওপৰতো এটা প্ৰভাৱ পৰে ন মানে যদিন যুৱক যুৱতীয়ে একো মানে মানে ঘৰতে বহি থাকে ত পৰিয়ালৰ মানুহে তোমাৰ বহুতো কথা শুনাই এনেকুৱা আৰু মানে নিজৰ সেইটোৱে মানে বহু অভিভাৱক ধৰি লোৱা নিজৰ সন্তানৰ শিক্ষা দীক্ষাৰ বাবে বহুত কষ্ট কৰে ধৰি লোৱা কিন্তু তেওঁলোকৰ আশা আশা যে মানে ধৰি ল নিজৰ সন্তানৰ শিক্ষা দীক্ষা বাবে বহুত কষ্ট কৰে ধৰিবা কিন্তু তেওলোকৰ আশা এজন ভাল জীৱন গঢ় ভাল মানুহ হক কিন্তু চাকৰিৰ অভাৱ সেয়ে আৰু আৰু তাৰ বাবোবে তেওঁলোকৰ আশা আশা পূৰণ হ'বলৈ বহুত সময় লাগি যায় আৰু সেইকাৰণে তেওঁলোকৰ মানসিক এটা চাপৰ সৃষ্টি হয় তেওঁলোকৰ মাজত
ঠিক কথা কৈছ মানে যিবিলাক আৰু পিতৃ মাতৃৰ সপোন পূৰ কৰা বাবে যিবিলাক সন্তানৰ এটা মানসিক ইষ্টপিত্ত গুৰুত্বপূৰ্ণ বিষয় আৰু ধৰা মই ভাবো যে এটা মানে এই সমস্যাৰ সমাধানৰ বাবে চৰ চৰকাৰে শিক্ষা প্ৰতিষ্ঠান উদ্যোগ আৰু যুৱ সমাজ সকলোৰে ভূমিকা আছে কাৰণ নতুন উদ্যোগ স্থাপন ক্ষুদ্ৰ ব্যৱসায় সহায় বা তোমাৰ ধৰা দক্ষতা বিকাশৰ কাৰ্যসূচী বা উন্নত শিক্ষাৰ ব্যয়ৱস্থা থাকিলে পৰিস্থিতি বহু পৰিমণে উন্নত হ'ব পাৰে কিন্তু
আহ একদম মানে তুমি একদম সঠিক কথাই কৈছা আৰু যিবিলাক যুৱক যুৱতী আছে সেইবিলাকৰ নিজক লৈয়ে মানে নিবনুৱৈ ৰাখিব নালাগিব তেওঁলোকে আহ বিভিন্ন কামত তেওঁলোকে ধৰি লোৱা আহ সংলগ্ন হ'ব লাগিব যা তেওঁলোকে এটা মানে তেওঁলোকৰ মানে অনুভৱ হয় বা তেওঁলোকে এটা মানে যিটো কোৱা হয় এক্সপিৰিয়েঞ্চ সেইটো লাগিব ন কোনোবা এটা কাম কৰিব হ'লে ত' তেওঁলোকে যাতে এনেই বহি নাথাকে ঘৰতে তেওঁলোকে ওলাই যায় তেওঁলোকে বাহিৰৰ যিবিলাক সৰুৰ পৰাই আৰম্ভ কৰিব লাগিব ন সেই সৰু সুৰা কাম কামবিলাক কৰি কিনে ডাঙৰ হ'ব লাগিব তো সেনেকৈও যুৱক যুৱতীসকলে নিবনুৱা সমস্যাটো মানে সমাধান কৰিব পাৰে বাকী চৰকাৰেনো চৰকাৰেতো তেওঁলোকৰ যিবিলাক চ কৰি সেইবিলাকতো ওলাই থাকিব যুৱক যুৱতীয়ে ত পৰীক্ষা দি থাকিব তাতে পদ লৈ থাকিব আৰু যিবিলাকে নেপায় মানে সেই সমস্যা হয়তো হৈছে তেওঁলোকৰ কাৰণে ত' তেওঁলোক হৈ যায় নিবনুৱা সমসয়াত পৰি যায় আৰু যাৰ বাবে তেওঁলোকৰ আৰ্থিক যিটো অৱস্থা সেইটো বেয়া হৈ যায় তো বহুতো কাৰণত নিবনুৱা সমস্যাটো মানে বহুত মানে বেয়া হৈ গৈছে তো আৰু যিবিলাক যুৱক যুৱতী আছে সেইটো নিজকে উন্নত কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে তেওঁলোকে এইটো সুযোগ নাপালে আনটো বিচাৰিব লাগে সেনেকুৱা আৰু ধৰি কোৱা নতুন শিক্ষা শিক্ষা দক্ষত ৰাখিব লাগে ত' আমি কৈছোঁৱে সেইবিলাক কি কি আজিকালি নতুন যুগত কি কি কৰিব লাগে আধুনিক যুগত কি কি মানে প্ৰচলিত হৈ আছে ত সেয় আৰু নতুন ক্ষেত্ৰত তোমাৰ আহ যিটো আহ মানে যিটো তোমাৰ কি বুলি কোৱা হয় আহ প্ৰকাশ দেখুৱাব লাগে এইবিলাকে আৰু নিজক খাপ খুৱাই চলাবই লাগে এইবিলাক সমস্য়াৰ লগত নিজকে শক্তিশালী কৰি ৰাখিব লাগে তুমি কি ভাব বা
সঁচা কৈ, ঠিকে কৈছে দিয়া এতিয়া এষাৰ কথা আছে নহয় ধৈৰ্যয়ৰ ফল সদায় মিঠা সফলতা কেতিয়াবা সময় লয়, কিন্তু ধৰা ধৈৰ্যয় আৰু অধ্য়াৱসায় থাকিলে সুযোগ অৰ সম্ভাৱনাও বাঢ়ে ন। ধৰা নিবনুৱা সমস্যা এটা ডাঙৰ প্ৰতয়াহ্বান হলেও যদি আমাৰ সঠিক পৰিকল্পনা বা প্ৰচেষ্টা থাকে। তেতিয়া হলে বহু সমস্য়াৰ সময় সম্ভৱ মানে, সমাধানটো সম্ভৱ হৈ যায় আৰু নিজে নিজে।
হয় সমাধান অ সমাধানটোতো নিশ্চয় সমস্যাৰ সমাধানটো হবই লাগিব। সমস্য়াই মানে সমাধান ত সমাধান নহলে কেনেকে হ'ব বাৰু আলোচনা কৰি ভাল লাগিল, মানে বিষয়টোতো গভীৰ হলেও এইবোৰ ওপৰত খোলা খুলি কৰি কথা। পতাটো প্ৰয়োজন। হয়নে নহয়?
একদম বেয়া, সমস্যা থাকিলে সংশোধন থাকিবই সমস্যা বিষয়ে সজাগতা থাকিলে সমাধানৰ পথ বিচাৰি পোৱা যায়।
ঠিকে আছে দিয়া, আজিলৈ ইমানেই কথা পাতিলো আৰু। বাকী পিছত আৰু কেতিয়াবা
কথা পাতিম দিয়া, ভালে থাকিবা।
দিয়া তুমিও ভালে থাকিবা।